হেল্ল'
কি কৰিছ?
আছো এনেই তই?
আছো আছো গেম খেলা হ'ল তোৰ?
গেম জাষ্ট খেলিছিলো জাষ্ট
জিকিলিনে নাই
গেম জিকি গ'লো।
কি বিজিয়ে মাই।
অ'।
উম । তোৰতো এক্জাম শেষ, তই কলেজ কিয় যাই আছ'?
এ অফিচত সোমাইছোঁ। অলপ কাম।
অফিচ? কি কলেজৰ? ৱাহ- ৱাহ।
মালটি-পাৰপাছ'ৰ । তাতে চাৰৰ আন্দাৰত।
অ' আচ্ছা।
চাৰ মানে আমাৰ এইচ অ দিৰ আন্দাৰত আৰু। অ' এনেই আৰু । প্ৰিন্ট-আউট, জেৰক্স এইবিলাক কিবা কিবি । ষ্টুডেণ্টৰ কিবা ইছ্যুবিলাক সেইবিলাক
অ' এতিয়া এডমিচনো আহিল ন'? হৈ আছে চাগে ডিগ্ৰীৰ । উম। সেইকাৰণে। মইতো ব'ৰ হৈ আছো ঘৰত । আৰু একমাহ আছে।
তহঁতৰটো বন্ধ হয় এতিয়া।
বন্ধ অ'। জুলাই মাহতো আছে।
অ'।
ক'ত ফুৰিব যাবি? খবৰ আছে দে ভালে। তোৰ?
ভাল-ভাল।
ক'ত ফুৰিব যাবি?
ফুৰিব যোৱা প্লেন এটা বনাই আছোঁ অৰুণাচলৰ মানে।
ক'ত?
অৰুণাচল।
অৰুণাচল? বাঁ। থাকাকে নে?
থাকাকে কেইদিনমানৰ কাৰণে। এসপ্তাহ-দুসপ্তাহ ।
বাহ- বাহ। ক'ত থাকিবি?
এ তাতে আছে, লগৰ এজনী।
অ'। ভালে ৰে। মোৰো ইচ্ছা। কাৰণ ইমান ধুনীয়া জাগাটো।
অ'। ততে হোমষ্টে- চমষ্টে ল'ব লাগিব কি কিবা-কিবি।
উম, পইচা- পইচা লাগিবচোন।
অ' পইচা লাগিব বহুত।
উম
তই যে কেইমান আগত ফুৰিব গৈছিলে ক'ত গৈছিলি?
আমি
অহ
ক'ত গৈছিলো?
ক'বাত গৈছিলিচোন
মই
অ' তাতে ইয়াতে ওচৰতে কৰবাত
ওচৰতো মানে মইতো আমিম মইতো সেই লগকেইটাৰ ঘৰতে গৈ থাকো সিহঁত দুজনী আৰু কোন
নহয় আৰু গৈছিলো কৰ'বাত ক'বাত ষ্টেটাছ পাইছিলো
উম আগতে যোৱা ক'ত গৈছিলো মোৰ মনতে নাই উম
অ' এই গৰম ঠিক ঠাক
ঠিক ঠাক
ঘৰত মানে গৰমটো বেছি কলেজত গৰম নাই।
কলেজত অ' এচিত থাক
এচি নহয় মাটি তলত
কি?
পাহাৰ ন পাহাৰ
পাহাৰ নেকি দিছপুৰ খন?
অ' তাৰে তলত মানে যোনটো অফিচটো আমাৰ সেইটো মাটিৰ তলত আছে মানে
এই হেহ আমাৰ কি জান মই যেতিয়া চেকেণ্ড চেমত আছিলো মান পঢ়ি থাকোঁ‌তে ঠণ্ডাৰ দিনত তেতিয়া আমাৰ যোন ৰুমত ক্লাছ হয় আৰু ডাঙৰ ন ত তাতে মানে এচি লগাইছে দুটা। দুটা এচি লগাইছে পিছত স তেতিয়াও ঠাণ্ড দিন তেতিয়া আমি কি এচি ইউজ কৰিম দেন পিছত তেওঁতিয়া এক্ যা মই এদিন পৰিলো নেকি সেইটো ৰুমত তেতিয়া সিহঁতে এচিটো অন কৰিছে ধুনীয়াকে একজাম দিলো আৰু মেজৰ পেপাৰৰ দিনা দেন এতিয়াতো আমাৰ ৰুম চেঞ্জ হৈ যাব। থাৰ্ড ছেমত যেতিয়া মই নতুন বেচ আহিব সিহঁতে তাতে বহিব ।আমি যি নাপাওঁ আমি এতিয়া যোনটো ৰুমত যাব সেইটো এচি নাই
আমাৰ ক্লাছ কেইটা গৰম বাকী অফিচ ত অকল ঠাণ্ডা
আমাৰ লাগচা না কেনেকুৱা
তাকে সেইটো থাকোতে লগাইছিল এতিয়া গ'লে আৰু ক'ত লগাই দিব নিদিয়
অ' আমাৰ এইবাৰ ৰুমতো ইমান ডাঙৰো নহয়।নতুন বাচ্ছা কেইটাই পাব আৰু ভাল কলেজ। ভাবিব তাহাতে কেইদিনমান পিছত গম পাব উম তোৰ এক্জাম কেনেকুৱা হ'ল?
এক্জাম বাকী কেইটা ঠিক ঠাকেই আছিল এই মাইন আৰু মেজৰটো ইমান এটা ভাল হোৱা নাই।
সেইটো দুটাহে মেইন।
সেই দুটাই মেইন সেই দুটাই ভাল হোৱা নাই
তোৰ মাই মাইনৰ কি হয় তোৰো ইংলিছ
আহ
কিয় লৈছো ইংলিছ মাইনৰ?
পঢ়িব
পাৰিছ পঢ়িব
পঢ়িবতো পাৰিছো মানে এতিয়া অকমান এনজয় কৰিছো।
কি ক গীতিকাৰা হেৰি হৈছে টো তাইতটো হালত বেয়া।
অ তাইৰ অৱস্থা বেয়া তাইৰোতো একে আমাৰ একে লগে আমি
মাইনাৰ মোৰো ফিলচফি মাইনাৰ মোৰ। আহ তোৰ মেজৰ ন?
ফিলচফি মোৰ মেজৰ।
উম কেনেকুৱা হৈছে মেজৰ পেপাৰ চাইছিলো মই বাৰু।
মেজৰ পেপাৰ মানে ঠিক ঠাক আৰু কব গ'লে।
উ মাইনৰ
টাফ কাটিছে টাফ মাইনৰ ইজি মেজৰখন টাফ দিছে বহুত।
উম আমাৰ মানে মাইনৰ হেৰি যে কয় পাঁচ পাঁচ নম্বৰ কুৱেশচন কেইটা আৰু দহ নম্বৰ কেইটা চেমে হয় চব চিমে লাইক এটাত অলপ সৰু লিখে ডাঙৰকে লিখি দিয়ে।
অ মেজৰ পেপাৰ বৰ উল্টা পুলটা একো বুজিয়ে পোৱা নাই ভালকৈ
অ মেজৰ আমাৰো সিমান হেৰি নাছিলে ইজি নাছিলে।
অ মেজৰ পেপাৰ বহুত টান্ দিছে এইবাৰ।
শুনিছিলো এজনী ছোৱালী কৈ আছিলে তাই পৰা লৈছিল পেপাৰ মেজৰৰ তাই। তাই কৈছে যে ইনচাইট মানে ইনচাইড নহয় মানে লাইক বহুত ভিতৰ- ভিতৰৰ পৰা আহিছে।
অ সেনেকুৱাই মানে ভিতৰৰ পৰা দি আছে আৰু মানে ৱৰ্ড বিলাক গোটেই চেঞ্জ কৰি দিয়ে।
উম ক্লাছ হয় নে ভালকৈ তহঁতৰ অ তাকেই এইবাৰ থার্ত আৰু ইণ্ডিয়ান ফিলচফি
অ
মই বেয়া পাও।
আমাৰ টো থাৰ থাৰ্ড চেমত দুটা মেজৰ হৈ যাব দুটা তিনিটা এনেকুৱা কিবা হ'ব।
উ অ ফৰ্থ বোলে চাৰিটা মেজৰ হ'ব
অ
উম উম
এ এনেকে চাৰিটা বজাত থাকে।
উম টান আছে
আগত হেৰিতটো বেলেগ আছিল মানে যোনটোন মানে দুটা মাইনৰ থাকে বাকী খিনি গোটেই মেজৰ হৈ যায় এতিয়া আমাৰ অকল এটা মেজৰ এটা মাইনৰ
অ সেইকাৰণে মেজৰ পেপাৰ বেছি কৰি দিছে
অ এইবাৰ মানে আমাৰ এ এক্টিভিটি বিলাকি যোনবিলাক কৰ্চ বিলাক আছে্ এক্সট্ৰা বিএচি এডিচি বিলাক
উম
এইবিলাক আৰু এ ধৈ পিনে আৰু বেছি হৈ যায়
উম উম
ছয়টা ছাবজেক্ট আছিল সিহঁত এতিয়া আমি আঠটা মান পঢ়িব লাগিব
কিমান
আমি আঠটামান পৰিব লাগিব আঠটা
আট্টা নহয় নেকি কিছুমান কাটা যাবতো
অ তাকেতো ভি এ চিম দি চি হলেও থাকে। মানে এচাইনমেন্ট হলেও লয়।
অ' সেইয়া প্ৰেচাৰ ফাৰ্ষ চম আৰুকে ছেকেণ্ড চেমটো থাকে
অ ফাৰ্ষ্ট ছেকেণ্ড ছেমৰটো দি দিছ তাৰিছত পুৰা একদম
ছয় মাহৰ মূৰে মূৰে এক্জাম। দুটা এক্জাম দি থাক, ইমান চিলেবাছ। ইণ্টাৰ্শ্বিপটো নেক্সট ইয়েৰ হব জুলাই মাহত।
আহ তে এতিয়া আৰু আমাক এক্সট্ৰাকেও দিয়ে। ইণ্টাৰ্নশ্বিপত নিজৰ কথা যি কৰ। ত অ অপচন মানে চব থাকে মানে তিত সিং নন তিত সিং এইবিলাক থাকি যায় ত মানে যুত কৰিব খুত দৰ হয় তই নিজেও বিচাৰি ল'ব পাৰ আৰু তোমাৰলৈ যদি বিচাৰি নাপাওঁ তাৰ কলেজৰ পৰা মানে দি দিয়ে
অ আমাৰ এই ওচৰৰ ছোৱালী কেইজন মানে টিচিঙত হেৰি কৰি আছে তো স্কুলত।
এ মই টিচিঙত কৰিম স্কুলতে যাম বেলেগত মাথা নামাৰো নিদিয়ে নিদিয়ে কত কতো নিদিয়ে তই বেলেগত কৰিলো নিদিয়ে কলেজৰ পৰা কৰিলে নিদিয়ে ইণ্টাৰ পা আৰু উম তই ইণ্টাৰনশিপ তই আমাৰ কলেজত কৰিব পাৰো কিন্তু।
কিন্তু আমাৰতো- আমাৰতো শুনিছো ইকনমিক্সৰ বেংকৰ হ'ব।
আও বেলেগো থাকে কিন্তু হেতৰ
বামৰ
আমাৰ যোনটো আমাৰ যোনটো ছচাইটি টো হয় কলেজৰ মাই যত কাম কৰিছোঁ বৰ্তমান তাতে নে নেক্স ইয়াৰৰ পৰা মানে ইণ্টাৰ্শ্বিপ ল'ব তাতে
অ ভালে কলেজত।
ততে পাৰিবি বেলেগ কলেজৰ পৰা পাৰে।
নেকি
উম তাতে মানে এউণ্ চছেকাউ চম্ভালিব লাগে গোটে বাৰ
অ ইকনমিক্সৰ সেনেকুৱা হলেতো পাৰিয়ে ন উ যাম দে মই যাম দে মই পইচা দিব
অ তাৰপিছত পুৰীয়াত পইচা পাই যাবি হেইটো পে এন্তাঞ্চিপ হব। কলেজত ইয়াতে পইচা দিম।
উম বাকী জুলাই মাহৰ প্লেন ক?
জুলাই মাহৰ বৰ্তমান প্লেনতটো নাই অকলেন যাম
অকলেন তৌ যাবি নেকি মই ভাবিছো কেতিয়া?
কেতিয়া হয় ফিক্স নাই আমাৰ নেক্সটচান্দেও গুচি যাব পাৰোঁ
আহ জুলাই মাহত জুলাই মাহত পইচা বাঢ়াই দিব ইহঁতে গলে জুনতে যা।
এতিয়াতো নশ টকা
অ উইকেডছত নহ মানে আৰু ল থকাটো থাকিলে
লগ নালাগে
কিয়
লকাৰ লৈ কি কৰিম কি থম লকাৰত
তোৰ বস্তু ফোন চোন
ফোন লগত লৈ যাম
অ চুইমিং কেনেকে কৰিবি
হা
চুইমিং কেনেকে কৰিবি
পকাতেত ভৰাইলাম
ৱাটাৰপ্ৰুফ নেকি তোৰ ফোন? উম উম কথা তাৰ
নহলে স্কুটিৰ দিকিত থৈ দিম নহলে গাড়ী থৈ দিম হৈ গ'ল৷
অ তহঁতৰ সেইটো ভাল ন?
অ
ময়ো চাও মোৰ লগজনী লগ ধৰি আছে
অহ কোনদিনা যাবি তহতে এনেই?
কোনে মানে তাই কৈছে যে তাই মানে বায়েকৰ লগত যাব ৷ ত' জুনৰ লাষ্ট মানত কৈছে এতিয়া চাও মানে এনেতো যাম বুলি কৈছো কিবা হৈ গলে নাযাবও পাৰো৷
মোৰো ফিক্স নাই এইকেইদিন এডমিচন আছে ন আৰু প কি পৰা
অ
কালি মেৰি হতে চলাব চেকেন খন এডমিচন অ কালি এ মানে এডমিচন কেলেই মানে হেৰি হৈ সে কাম বহুত থাকে৷ মানে ‍ ইস্পিলিং বিলাকে নাজানে ন কেনেকুৱা কি কৰে ক'ত
অহ হয়
তাতে পৰে মাথা ঘৰ
অ আৰু আছে নে নাই লগ
লগ তাতে ড্ৰেছত এজনী থৈ দিওঁ ছোৱালী এজনী থৈ দিওঁ ৷ ড্ৰেছ চিলাই কলেজত তাতে থ আৰু মোৰ লগত এটা ৰাখো
আচ্ছা!
লগ মানে লগ নাই চব চিনিয়ৰ হয়৷ তিনিয়ৰে লগ আৰু এনেকুৱা
উম দে তে ৰাখো৷
উম দে ঠিক আছে৷